হেল্ল শুনিছানে
কি কৰিছা
এনেই আছো ভালনে খবৰ
অঁ অঁ ভালেই দিয়া তোমাৰ কোৱা তোমাৰ কেনেকুৱা
চলি আছ আৰু ঠিকে থাকে
অঁ ভাত পানী খালানে নাই
খালো খালো তুমি খালা নে নে
মই খালোঁ খালোঁ খালোঁ খালোঁ
বাকী কেনেকুৱা চলিছে
বাকী গৈয়ে আছে আৰু আছোঁ আৰু যেনে তেনে গা বেয়া জ্বৰ বৰ এক অ জ্বৰ উঠি গ'ল বৰষুণত তিতি দিছিলোঁ সিদিনাখন
উম উম
এতিয়া বৰ জ্বৰ হৈছে দেখোন একেব
এ হৈছে এতিয়য়া বহুতৰে জ্বৰ উঠিছে বুজিছানে নাই বেমাৰ আজাৰ হৈ যায় এই বৰষুণটো নতুনকৈ পৰা বৰষুণৰ পৰা
অ অ অ তাতে তাতে বৰষুণ বৰষুণটো মানে এতিয়া কি বুলি ক'ম বেমাৰহে আহিছে বুলি ক'ব লাগে আৰু বৰষুণত
হয় দিয়া
উপায় নাই আৰু কি ক'বা চবতে ভেজাল শাক গাড়ী ম মটৰ বা কিমান লেতেৰা হৈছে গাড়ী মটৰৰ পৰা গম পাইছানে
সেইটো কাৰণে ন এটো প় হৈ জান
মানে ঠিক আছে আমাৰ সুবিধাও হৈছে কিন্তু সেই গড়ী ম পৰা আমাৰ প্ৰদূষণ বাঢিছে চ বাচোন গছ গছনিবিলাকে মানে আমাৰ যিমান হ'ব লাগিছে সেইখিনিয়োটো নাইয়ে গাড়ী ম তৰবিলাক ধোঁৱাবিলাকে আমাৰ পৰিৱেশ বৰবাদ কৰি পেলাইছে সেইটো এতিয়া দেলহিত চ কোৱাচোন দেলহীৰ মানুহবিলাকে উশাহ ল'ব নোৱাৰি। দেলহী মুম্বাইৰ মানুহবিলাকে সিহঁতে অক্সিজেন এক্সট্ৰাকৈ ক্লিন কৰা মেচিন লগাব লগা হৈ গৈছে ঘৰত। তো বহুত ভালতে আছো হয়। হা। সেইটোৱে মানে তুমি যিমান উন্নত হ'ব তোমাৰ ঠাই এখন তোমাৰ পৰিৱেশটো সিমানেই বেয়া হৈ যাব।
ঠিকে আছে। ঠিকে কৈছে দে
সেইটোৱে আৰু।
ভালত কৰিবলৈ যাওঁতে বাকী পৰিবেশৰ ওপৰতে প্ৰভাৱ
সেটো হয়। এতিয়া মই কথা এটা কৈছোঁ দেই কিছুমান মানুহে মানে হা তেওঁলোকৰ গাড়ীয়ে আছে, ঠিক আছে। কিন্তু তুমি নিজৰ তোমাৰ পিছৰ প্ৰজন্মৰ কথ থাও ভাবিব লাগিব দিয়াচোন তোমাৰ গাড়ীখন আছে বুলি আজি তুমি ডাঙৰ গাড়ী এখন এখন যদি ওলাই আনা। তে চহৰৰ মাজলে সে গাড়ীখনৰ পৰা তোমাৰ বোলে এটাহে কাম আছে তোমাৰ এজন মানুহ তুমি স্কুটি এখনো আনিব পাৰা বাইক এখনো আনিব পাৰা হয়নে নহয় কিন্তু গাড়ীখন অনাৰ লগে লগে বহুত ট্ৰেফিক জাম হৈ যায়
সেই সেইটোয়ে আৰু এটা কথা দেন মন কৰিবা হা এই ধৰি লোৱা অকণমান বেছি দূৰ নহয় যেনিবা অকণমান চুধা অকণ বাটতে কি কৰে যানা আজিকালি মানুহে গাড়ী লৈ যাব বা খোজকাঢ়ি নাযায় আজিকালি মানে বা চাইকেল খনেকে যেনিবা লৈ গ'লো নিজৰ স্বাস্থ্যটো প্ৰতি লক্ষ্য ৰাখিবা চাইকেলখনকে লৈ গ'লো কি খতিদাল হলে কোৱাচোন বাও বা তুমি এতিয়া স্কুটি বা কাৰ বাক কাৰোবাৰ যদি কাৰ আছে কাৰ লৈ গ'ল তেলখিনিও গ'ল
তেলখিনিও গ'ল
প্ৰ প্ৰদূ প্ৰদূষনো বাঢ়িল তোমাৰ স্বাস্থ্যত স্বাস্থ্য টোৰো
স্ব স্বাস্থ্যও প্ৰভাৱ পৰিব। তুমি যিমান আৰামত থাকিবা তোমাৰ টিমান বেমাৰ হব। ব'
উম
সেইটোৱে।
হয় সেইটো কাৰণে মানুহক কিমান আজিকালি হাৰ্ট এটেক এইবিলাক বেমাৰ
উম হাৰ্ট এটেক, মূৰৰ বিষ, ভৰি বিষ, গাত পৃথিৱী ধেইৱ বেমাৰ আজি কালি মানুহৰ পেটৰ বিষ আমা
চিগ নছা
নাই নাই খোজ খোজ কঢ়ি যাব নহলে কাৰোবাৰ যদি আছে চাইক কেলখন মাৰি যাব।
চাইকেল লৈ যাব আৰু গৰু গাড়ী।
গৰু গাড়ী অ' এতিয়া চোৱা চাইকেলখন মাৰিলে কিমান ভাল তুমি চাই কেলখন চলাই গ'লে তোমাৰ বডিটো ভাল হৈ থাকে। বা হাৰ্টটো তোমাৰ পাম্প হৈ থাকে। তোমাৰ হাৰ্ট এটেকৰ চান্সবিলাক কমি যায়। কৈ হয় নে নহয়? ত' সেইখিনি মানুহে বুজিব লাগে ঠিক আছে আ অ' আপোনাৰ আছে আপুনি যওক বেয়া নহয়। কিন্তু আপোনাৰ কাৰণে আমি ভাবোঁ এ- আমি মানে মানু্হ হিচাপে আমাৰ পিছৰ প্ৰজন্মটো কথাও ভাবিব লাগে যে প্ৰদূষণৰ ফলত আমাৰ কি বেমাৰ হৈছে, আমাৰ উশাহ-নিশাহ লোৱাতো প্ৰব্লেম হৈছে, হয়নে নহয়? তাৰপিছত আজিকালি মানুহবিলাকৰ মানে তেওঁলোকে বাহিৰ- আগৰ চাবা, আগৰ মানুহে ৰ'দত ওলাব পাৰে, ধূলি-বালি স হ্য কৰিব পাৰে। আজিকালি মানুহে ৰ'দত ওলা ব নোৱাৰে, ধুলি-বালি সহ্য কৰিব নোৱাৰে। কাৰণ কিহৰ কাৰণে? মানুহৰ আৰাম বাঢ়িছে।
ৰ'দৰ লগত একো কা- মানে জড়িতই নহয় মানুহ
জড়িতই নহয়, সেইটোৱে। মানে প্ৰাকৃতিৰ লগত জড়িত হব লাগে মানুহবিলাকে।
তাহ লৈও থাকোঁ, এ চি।
এ চি, হা। মানুহৰ ঘামবিলাকে নোলায়, হয়নে নহয়? মানুহৰ মধুমেদ বেমাৰ নহয় কি হ'ব?
অ' সেইটো কাৰণে কেনেধৰণে- মানে সূৰ্যটোৰ লগত ৰিলেট কৰিব পাৰি
লাগি, অ' সেইটোৱেতো।
সেইটো কাৰণেটো মানুহে অকণমান ওলাই অৱস্থা নাই
অৱস্থা নাইকিয়া আৰু চাবাচোন মানুহে অলপ খোজকাঢ়িলে ভাগৰুৱা হৈ যায়। আজিকালি মানুহে খোজ কাঢ়িব বেয়া পাই। কিয় নাজানো মই কিবা এটা হৈছে বোলে টমটমে খনত যাওঁ ব'লা। খোজকাঢ়ি নাযাওঁ বুলি ৰিক্সাখনক গেল আৰে তুমি খোজ কাঢ়া। খোজকাঢ়িলে তোমাৰ নিজৰ হাৰ্টটো ভাল হৈ থাকি ব হয় নে নহয়? তোমাৰ নিজৰ শৰীৰটোৱে ভাল হ'ব তুমি যে এতিয়া নিজে সুস্থ হৈ থাকিবা তোমাৰ পৰিয়ালবৰ্গ বাকী তুমি বাকীসপাকো সুখ সুখে ৰাখিব পাৰিবা হয়নেই নহয়।
হয় হয়।
হয় সেইটোৱে আৰু।
বহুত আৰাম হৈ হৈছেও আজিকালি।
হৈছে মানুহবিলাকৰ আজিকালি। সেইটোৱেই, আৰামেই হাৰাম বুলি কয় যে।
হয়।
একো নাই, একো নাই। হ'ব একো- এনেকেই মানে- মানে মানুহবিলাকৰ অশান্তি, বেমাৰবিলাক এনেকেই হৈ যাব আৰু।
তাৰো যে আমি এতিয়া ন- আমি এতিয়া জনা-বুজা মানুহ বিলাকে আমি হেৰি কৰিব লাগিব, গছ ৰুব লাগিব, হয়নে নহয়?
গছ ৰুব লাগিব আমি। আমি চেষ্টা কৰিব লাগে যে আমি বছে ত- হা, এক মাহত বুলে এক এক মাহত এক-দুডাল গছ হ'লেও আমি য'তে হওঁক সৰু-ডাঙৰ কথা নাই। গছ এডাল ৰুব লাগে মানে। তেতিয়াহে আমাৰ পিছৰ প্ৰজন্মত ৰু সঠিকভাৱে জীয়াই থাকিবলৈ মানে সক্ষম হ'ব। পিছলে তুমি অক্সিজেন কিনিব লাগিব পাৰে, হয়নে ন
সচাই - সচাই, হয়। যিটো নভবাৰ নিচিনা কথাবিলাকে কি হয় জানা? যিটো তুমি কল্পনাই কৰিব নোৱাৰা কথাটোৱে সেইটোয়ে হৈ গ'ল বুইছা নে নাই? আৰু এনেকুৱা হব বুলি বোলে ভাবিছোঁ মানে, বুইছা নে নাই?
হ'ব - হ'ব। আজিকালি মানুহবিলাকো বহুত কমজোৰ নহয়। আজিকালি ল'ৰা-ছোৱালীবিলাক চাবা, বহুত কমজোৰ। আগৰ ল'ৰা-ছোৱালীবিলাকৰ একো নহয়। অ'- মানে একোৱেই নহয়, লাগিলে পানীতে খেলি থাকক।
ধূলি বালিতে থাকক কৰবাতেই থাকক ল'ৰা ছোৱালী হে যি তাৰ পৰা কিমান শক্তি এতিয়া চব ইমান ৰুমত তে এ চি ৰুমত বহুৱাই গৈ খুৱাই গৈ-
খুৱাব মাটিৰ লগত খেলিব নিদিয়ে ল'ৰা ছোৱালীবিলাকক। তুমি এটা সৰু ল'ৰা ছোৱালীক মাটিত তুমি যিমান খেলিব দিবা ন সি সিমান তাৰ ইমিউ ইমিউন ছিষ্টেমটো তাৰ ভাল হৈ আহিব। তুমি যদি মাটিৰ লগতে কো যদি খেলিব নিদিয়া সম্পৰ্ক নাথাকে সেইবিলাক সেইবিলাক ল'ৰা ছোৱালী তো বেছি বেমাৰত পৰে।
কাৰণ সিহতে সেই বস্তুটোৰ লগত মানে ৰিলেটে কৰিব নোৱাৰে বুজিছে নে প্ৰকৃতিৰ লগত সানে ৰিলেটে কৰিব নোৱাৰে। আৰু যিবিলাকে সৰুৰ পৰা হেত আছে ন সেইটো সিহতে পাৰে এইটো পৰিৱেশ পৰিস্থিতি লৈ পেললে সিহতে পাৰে যতেই তাক যায় ততেই অহ।
পৰিৱেশ পোৱাৰ লগে - লগে তেওলোকে তেওলোকে মানে সৰুৰ পৰাই তেওলোকৰ গাত সেইটোৰ স তোৰ বেমাৰৰ কাৰণে
কিন্তু আগতীয়াকে এইটো প্ৰস্তুতি মানে খৰি জবাব দি দিয়ে সিহতক
হা - হা। সেইটো - সেইটো পৰিৱেশ মানে তেওঁলোকে পাই লয় তো সেইটো কাৰণে বেমাৰতো যুজিব। পাৰে তেওঁলোকে।
উম।
মানে অকমান কি পানী খেলিলে হল অকণমান পানী লাগিলেই হল। ইলে হ'ল কি হৈছে। জ্বৰ। হৈছে বোলে।
কি হৈছে বোলে চৰ্দি হৈছে।
সেইটোৱে আৰু সেইটো মানে খাদ্যৰ কাৰণেও হৈছে আজিকালি খাদ্যবিলাকো বেয়া।
উম।
আৰু জলবায়ু বেয়া গোটেই প্ৰাকৃতিক একদম প্ৰদূৰষণ আজিকালি চব বস্তু মানে কি ক'ম। হেৰিতে হয় ধূলি বালি ভেজাল - ভেজাল। চবতে ভেজাল মানে ক'ব নোৱাৰি যে।
প্ৰতিটো বস্তুতে ভেজাল বুজছিনে নাই আজিকালি ভয় লাগে। সেইটো কাৰানে প্ৰতিটো বস্তুতেই ভেজাল। সশ চেনিত ভেজাল
চেনি নিমখ মিঠাতেল কি নাই দালিত আৰু কেইদিনমানৰ আগত শুনিছোঁ আ আপেলত ভেজাল আহিছে আপেলত বোলে ৰং কৰি দিছে
আমি এতিয়া কিছু আমাৰ এতিয়া খেতি কৰা মানুহ কাৰণে বা চাউলৰ একো কথা নাই যিবিলাক মানুহ এতিতে খেতি বাতি নকৰে হয় নে নহয় সেইবিলাক কিনি কিনি খোৱা মানুহ বিলাকো চাওক দেখিছো যে কিছুমান চাউলতো ভেজাল হৈগৈছে
চাউল অ প্লাষ্টিকৰ চাউল প্লাষ্টিকৰ কণী ওলাইছে বোলে
বা কিমান মানে নজনা নিচিনাকে আমি সেইবিলাক বস্তু কে খাই আছো
খাই আছো খাই আছো খাই আছো তাকে আমি কওঁ কি আমি আমি একদম পূৰা ভাল খাদ্য খাইছোঁ বুলি পিনে
হয়নে চবটে ভেজাল
এইেইটোৱে কিন্তু বেছি মানে আমি এতিয়া ক'বলৈ গ'লে চোৱা তু আমি যে কওঁ যে ঘৰৰ ভাতটো ভাল ঘৰৰ খেতিয়কে কৰা যোনটো চাউল সেইটো ভাল সেইটোকো তুমি ক'ব নোৱাৰা কাৰণ তুমি স পটংগ নাহিব বোলে সেইটো ম তুমি সাৰ দিয়া হয়
অ ইয় উম আজিকালি চবেই কি মাৰে বুজছে নে নাই
চবে মাৰে তুমি কী পতংগ আৰু কীট পতংগ বাঢ়িছেতো আজিকালি এইবিলাকৰ কাৰণে বাঢ়িছে প্ৰদূষণৰ কাৰণে বাঢ়িছে সেইটো কাৰণে আমি আকৌ ঔষধ দিবলগীয়া হয় ঘৰত কৰা শাক পাচলিখিনিতো
গোবৰ সাৰ এইবিলাকো আজিকাল কোনো ইউজে নহয়
নকয় নকয় নকয় নকয়ৌ গোবৰ সাৰ তুমি যদি আজিকালি ল'ৰা ছোৱালীক সোধা গোবৰ সাৰ কি সিহঁতে নাজানে কি গোবৰ সাৰ আমি নাজানো আমি পঢ়িছিলোঁ হয়নে নহয় কিতাপত যে গোবৰ সাৰ কেনেকৈ বনোৱা হয় তুমি ঘৰতে যিমানখিনি বস্তু টো অবৰ্জনিয়া বস্তু থাকে শক পাচলি পৰা উলোৱা তাৰ পৰা আমি গুব গোবৰ খাই বনাব পাৰোঁ
উম। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক নাজানে বুজিছা।
উম।
কাৰণ সেইবিলাক পোৱাই নাই।
পোৱাই নাই। নাই নাই নাই নাই, নাই পোৱা সিহঁতি। আৰু বুজিও নাপাব আজিকালি ল'ৰা ছোৱালী বিলাকে। বাৰু ঠিক আছে হাঁ ৰাখিছোঁ। অঁ, অঁ।